কি কৈছা কি কৈছা?
হয় নেকি দহ মিনিট পাতিব লাগিব নহয় ক।
তুমি কোৱাচোন কি কথা আছিলে তোমাৰ।
মাটো অহা নাই। হেল্ল'দূৰত যোৱা অ' শুনিছো দিয়া এতিয়া, দূৰত যোৱা। তোমাৰ ভয়চটো অলপ খেচোৰ। ঘয় খাইছোগৈ কি ইমান ধৰ অ' বানও ইফালে যাৰ উ। কোৱা।
এইবোৰ এইটো এলাও নাই যি টি কথা কোৱা নৰ্মেলি। নহয় এইটো পইচা নহ'লে এইটো এছামিছ বাবে হেৰি কৰে অ' সোমাই গলি নে কি হেল্ল'
হেল্ল'।
অ' কি কৰিছা?
অ' তুমি আজি ভাত খালা?
উম।
কিহে খালা?
মাংস দিনত থকা মাংস।
হয় নেকি? বোলা আমি ৰুটি খাওঁগে।
উম, ঠাণ্ডা লাগিছে।
বৈলা ৰুটিটো তোৰ সদায় এনেকুৱা লিখাই কথা তাই কিবা এটা খাওঁ বুলি ক'লে।
ইমান লিখিব আছে, বহুত তুমি বুজ নুবুজিবা।
অ' মই দাচি মানে মই কৈ থাকিব লাগে। তোক খোৱাই থাকিব লাগে হা। উম, দলটো।
কাম নাই ন এতিয়া এতিয়া ফাৰ্ষ্ট ইয়েৰত ছেকেণ্ড ইয়েৰটোত কিমান বাৰ্ডেন
বোলো মই তই মোক কামত লগাবলৈ ইয়াত পঢ়াবলৈ আনিছিলি।
উম, অ'তোৰ।
অ' ফোন কৰৰ
উম, টো
অ' ভাত খালা?
তোক কৈইবা ক'ব লাগে কি বুজি নাপাওঁ নেকি কেইবা ক'লো।
টো খালা নহয়?
অসমীয়া উৰ্দুত বকি আছোঁ নেকি মই।
অ' ভাতো খাইছা ন।
অ'।
তাৰপিছত, এতিয়া। এতিয়া খেলি আৰামছে।
উম।
কলৈ যাওঁ বুলি কৈছিলি হেই এই কোকৰাঝাৰ ক'ত না কৈছিলি। কোকৰাঝাৰৰ ক'ত যাম বুলি কৈছিলি?
অ'।
বিলাহী পাৰা অ' আজি নহয় হেয়ে মাজনীয়ে শহা পহু এটা দেখিলেই। চুহাপুহু
চহা টো চহাপহু বোলে মই হাঁহিত পাগল হৈ গৈছো ইমান ইমান সুন্দৰ চহাপহু। চহাপহু ত কেমেৰাটো অমান দূৰলে নিয়া মানে তোমাৰ লগ কৰিছে। উম ঘটিয়ে কৰ বাকী ভন্টিসকলৰ ভাল?
কোন ভণ্টি তুইি নাজানা নেকি মোৰ চিবলিংছ কোনো নাই কি?
কোৱ থৈছ সেইটো কেচ মই কলেজ খুলিলেতো মই ক্লাছত উলিয়াম বুজি পাইছ নাই
কিটো
কাৰোবাক চকলেট দিয়া সেইটো কথা আমাৰ ক্লাছটোৱে পতা এইটোতো নোলিয় নি ভয় পাদুৰিছে তো বাৰ বনিয়াৰক বস্ত তাৰপিছত
এইবোৰ মই কাকো বচোৱা নাই হা ফাৰ্ষ কথা আৰু সেই কথাটো
ন সেইতে ভক
ডিছকাছ কোনে কৰিছে সেইটো মোক কোৱাই ক'ব কিন্তু এতিয়া নকয় হেনো কাৰণ মই ফায়াৰ হৈ আছোঁ সেইটো মই পিছৰদিনেও গম পামেই বাট
গম পালে ৰেকশ্যন ল'বি জানো
অ', একচন কিয় নল'ওঁ তাই ক'ত প্ৰুফ আছে কিয় উলিয়াব সেনেকৈ মই চকলেট তটা দিলওঁঁ বুলি তাই তাততো অধিকাৰ নাই নহয়। ইয়াত কিমানে কিমানক চকলেট দি থাকে কিমানে কি দি থাকে
তই তো ডাঙৰ দামেই দিছ বেলেগে বিশ টকীয়া ত্ৰিশ টকীয়া চলবিশ টকীয়া দিয়ে তই মোক এতিয়া মই এশ টকা মাৰি দ ম নাজানো
দামি ডাজ মেটাৰ অ আচ্ছা সেইটো কথা মানে কি হ'ল জান তানে মানে হৈছে যে মানে এতিয়া কথাটো এনেকুৱা হ'ল তই সিহঁতক দিছ মোক কিয় নিদিবি
অ', হ'ব দে নকওঁ চৰি বহুত ডাঙৰ ভুল হৈ গ'ল নালাগে বাৰু
এাতশ টকাটো পৰা গৈ সাতশ টকা হ'লৈ যে ততে মানে কেনেকৈ মোৰ পৰাাই এতিয়া সৰকাও সৰকাও লাগি আছে কেনেকে সৰ গাঁওঁ ঘৰত তইতো মোক পাৰ্ফিউম এটা দিম বুলি কৈছিলি তই তইতো মোক তই পাৰফিউম এটা দিম এতিয়া পাৰ্ফিউম এটা দিম বুলি কৈ'ত দিবি তই তই দিবি ন হব নল মই যেতিয়া আনিম তই নলগা নলগালে হ'ল তই নলগাবি মই তেতিয়া মই লুকুৱাই লুকুৱাই মাৰিমছোঁ চাই হাতকৈ
মাৰি দি যাবানে আৰু দে যা উম ধন আৰুটে মোক নাগে
তটো মোক শিকাব নালাগে অ' খেই
অ', তাকেই ভাত খালা
ভাত খালা কলটো ৰেকৰ্ডিং হৈ আছে বাৰু
কোনে কৈছে বা কোনে কৈছে চকডিং আছছে বুলিলি
এখন এইটো এপ হয় ইয়াত চব ৰেকৰ্ড হয় তাৰপিছত ৰেকৰ্ড হোৱাৰ পিছত মানে এইটো পইচা সেই কথা পতৰাটোৰ লগত দিয়ে। আৰু বুজিছছ।
অ' কেনেকে কথা পাতিব লাগে এনেই নয়টোত।
ফৰ্মেলি পাতিবি কিনফৰ্মেলি পাতিছো মই কেনেকৈ টকিং স্কিল মোক কিমান ভাল।
বাৰু দেখা যাব তো আজিক টকিং স্কিল ত ট কুকিং স্কিলটোত তেওঁই কিমান পইচা পাওঁ মইো চাম
মোৰগিং স্
অ' প্লিজ আই ডণ্ট ৱণ্ট টু হিয়াৰ য়'ৰ দিছ কাইণ্ড অফ লেংগুৱেজেছ প্লিজ ষ্টপ।
আজি মই বহুত কাম কৰিলোঁ জানো তই মই কালি হাঁহিছেি নহয় আজি মই বহুত কৰি দলো।
আজি নেকি
আই এম দিলো স্কিন অ আজি নহ যা স্কিননা মৰি থাকিলে তেিন তেজ কৰা জনে মৰি থাকিলা
কাৰণ তই স্িন্োৱা কাৰ নাই চাগে মোৰ
নহয় নহয় এই দুবাৰ চিন্তা কৰিছিলোহেজনী। মানে ডুবাইয়ে দিছিলে কৰিবলৈ মোৰ চিৰিয়াছ হৈ আছিলে
কি বেমাৰনো কোৱাচোন বাৰু দাইলেচিছ
ডায়েগনচিছটো হৈছে দি্বপছনিয়া।
দিপচিয়া দিপচিয়া কেনেকুৱা টাইপৰ মানে ক'ত হৈছিলে কেনেকে কি কাৰণত
অ' টিপছ নিয়ো হৈছে কাৰণ গম নাপাওঁ কাৰণ গপকে আনিছে ন মইতো আই চি ইউত থাকিব লাগিছিলে পেচেণ্টটো কিন্তু আই চি ইউৰ পৰা মানে তাই মেডিচিন ডিপাৰটেণ্টত লৈ আহিছে মেডচিনি ডিপাৰ্টমেণ্টৰ ইমান চিৰিছ পেচেন্ত আৰু জানো আজি মানে যোনটো আৰু এটা পেচেণ্ট নতুনকে আহিছে আমি যোৱা আগ মুহুৰ্তত মই কেনেলা লগাবলৈ গৈছো বাইদেউ মোক লৈ গৈছে। আইও মোৰ হাতত গ্লাভছ আছে বাইদেউতো গ্লাভছ নাই। পেচেণ্টো এনেকে একদম চকুতকো মেলি তেনেকে আছে চা চা তেনেকে মানে সেই মানে ক্ষীণমীন পোৰা ভৰিটো ফোলা তাৰপাছত চাগে এডেমা চিভিৰ এডেমা আৰু কিডনী ফেইলাৰ হ'ব পাৰে চাগে সেনেকে ভাবিছো তাৰপিছত জান কেন্দুলাটো ল কিন্তু বাইদেউ এনেকুৱা পেচেণ্ট কেন্দুলতো চব অ' হয় বাইদে কৈছেই লগাই দিওঁ নহ'লে তাৰপছত বাইদেউ লগাই দিলে চুই মিনি মই কিবা এটা আন গৈছিলোঁ দেই মানে আজি বহুত কাম তাৰপিছত আনিব গ'লোঁ তাৰপিছত অ' ডক্তৰটোৱে কৈছে ভণ্টি এই চব পজিটিভ বাইদেউ চব পজিটিভ বোলে এইচ আৰ ভি হেপাইটছ চব পজিটিভ বুলি তাৰপিছত বাইদেউ শেষ ল বাইদেউ ধ্বংস ক ধ্বংস আজি আজি শেষ শেষ ধ্বংস বোলে কেন্দুলা জুনে লগাব পছে অ' চিছ চিছ বুলি কৈ পুনি হাত চাত ধুই চাগি ধ্বংস আজি ধ্বংস আজি ধ্বংস আজি শেষ দিলে মই ইমান ভয় খাইছো গোটেই গ্লোভছ পিন্ধি আৰু মুখখণ কোনোব মানুহজনী মুখৰ আগতে এনেকে হেৰি কৰিছে তাৰপিছত উ আজি ত ত কপ কেনেকেই আহিলে। লগত
চাৰ নছে ক
উম, উম স জীৱনত কেনেুৱা আক চেমিনাৰ ৰুত গোোৰ ৰুত গৈ পি সেইেচেট দিো চবে মানে চবে ডাক্তৰ খিনি আছে মান লগৰ মানি মাতি নিছে ে আ কি
আমিতো আজিলৈকে চেমিনাৰৰ ৰুমত সোমাই নাপালো
গল তাৰ কৈছে এনেকে চুছে কি হ'ব এতিয়া মানে প্ৰফেচৰত এতিয়া দপত নালাগে তেতিয়া নহয় দিদিয়া দিদিয়া নালাগে নেকি এনেকে লাগে নহয় তেতি উম তাৰ পিছত জতোহী গৈ পি এনেকে দি দা এটা চ মই এনেকে গৈছো এবাৰ এনেকে চাইছো ডক্টৰটোৱে ইংগিত দিছে বুলি তাৰ পিছত আৰু মোৰ সেইটো মানুহটো চিৰিয়াছে হয় তাৰপিছত গতিকে মানুহটো কেনোলা গোটেই ক্লট মানে ভৰি আছে নাযায় নহয় তাৰপিছত আকৌ মই তাতে কৈছো যে এইটো কেনেলাটোত পুৰা ফুলতে জমা হৈ গৈছে ইয়াতে এন এছ টি বনিব এন এচ নিদিয়াকৈ একবোৰ ইনজেকশ্যন দিব নোৱাৰি। সে বুলি কৰিলো ত কৈছে অ', অ', অ', হ'ব হ'ব। পিছত লা পালো নেকি তাৰপিছত তে পিছলৈ দিব আৰু পছত কোৱাচোন মই ইয়াতে হেৰি লগাই লেবেল লগাই মই থৈ দিছ, মই পেলচোন নাইজ টনি টেইনিং তাহাঁতৰ।
কিহত যে এতিয়া পৰা কেইদিন নাথাকিব?
হ নাম উঠছিলৌ
কোনটো ডাক্তৰ পৰা এড নাই মাৰিছে সেইটো নে
উ। মে চাজৰি চাৰজৰি জানে
এক কেজি কম খ প দেেখাল লাগে এনেই বদনামে নধৰা হৈ গৈছে।
সেইকাৰণে মোৰ ঘৰত যাম যাম লাগি আছে। ইছমান জেস আহ ন মতে
দোকান আ চেঞ্জ কৰিলেব ঘটো আছিলিল এইটো কাৰণে
হেল্ল'। খালা? উম খাল খ কব আহ চি বাই বাই।